হেল্ল', কি
এয়া বহি আছো।
আহ
তুমি কি কৰি আছা?
মই ৰান্ধি আছো।
বহি আছো, উকনি বাচি আছে।
ভাত চাত খালা?
খোৱা নাই খাম পাছত খাম।
মই ৰান্ধি আছো। কণী সিজাই আছোঁ দালি বনালোঁ।
গছৰ তলত বহি আছো মই, বতাহ দি আছে।
গৰম বহুত আজি গৰম।
অঁ বহুত গৰম চলিছে।
গৰমৰ কাৰণে ভাল লগা নাই। ৰান্ধি চানধি পিছত গা ধুম।
স্কুলত যোৱা নাই?
আজি স্কুল বন্ধ দিছে, ছোৱালীৰ স্কুলটো বন্ধ আৰু মহৰম যে আছে শুকুৰবাৰ দিনা সেইকাৰণে বন্ধ দিছে আমাৰ স্কুল। কালি খোলা কালি পৰীক্ষাও আছে, কালি পৰীক্ষাটো দিব লাগিব।
অ জই ন বজাত যাব।
অ আজি যাব শুকুৰবাৰ দিনা মিচ নকৰে। নামাজত যায়।
তোমাৰ শাঁহুৰিৰ গাটো ভাল হ'ল?
অ', ভাল হৈছে আকৌ বোৱাৰীৰ গাটো বেয়া কালি ডাক্তৰৰ ওচৰৰ পৰা আহিলো। ডক্টৰ দেখাইছো বাট ছাটো বোলে কমজুৰি হৈ আছে।
কোনটো বোৱাৰী সৰুটো?
অঁ নতুনটো এতিয়া মেডিচিন দিছে। পেট বিষ কৰে, বমি কৰে, মাথা ঘুৰাই।
এতিয়া তোমাৰ গাতটো কেনেকুৱা?
মোৰতো আৰাম হৈ গৈছে, বেমাৰ আছিলে বেমাৰটো ভাল হৈছে। এতিয়া আলট্ৰা চাউণ্ড এটা কৰাব লাগিব আকৌ।
অঁ।
পইছা উলাই পেলাই যাব লাগিব।
তহত কৰাই লবা।
কাম নাই কামটো পাই ল'ক পিছত যাব লাগিব। পইচা লাগিব নহয়, কামৰ কাৰণে পইচাই নাই কি দি ভাত চাত খালা?
ভাত খোৱা নাই, দালি বনাইছো। তোমাৰ মাকৰ ঘৰত যোৱা নাই।
নাই যোৱা। ঈদৰ পাছত গৈছিলো ফুৰিবলৈ। আহি গৈছোঁ।
উ'ম।
গৰম বন্ধত চাওঁ ক'ত যায়। ছোৱালীয়ে কান্দি আছে কি কৰে জানো?
অ', আহি যাবা, মোৰ ঘৰত।
অ', কাম চাম নাই, কাম চাম ওলাই লওক আৰু যদি কাম চাম নাই থাকে বন্ধ থাকে এদিন। জাম সুধিব লৈ।
অ', আহি, থাকি যাবা। ছোৱালী কান্দি থাকে।
অ'হ ঠিক আছে, এইবাৰ চাওক। ঈদৰ পাছততো গৈছিলোহি।
উ'ম, গছত বোলে কঠাল হৈছে।
অ', কতো লৈছে বেছিকে না কম?
বেছিকৈ হৈছে বোলে।
অ', মাকৰ ঘৰত নেকি?
অ', মাকৰ ঘৰত।
মই মাকৰ ঘৰৰ পৰা আনিলোতো এটা কঠাল।
কিমান ভাল লাগে নে খোৱাত?
ভালেই আছে। মই বেছি কঁঠাল নাখাওঁ, নহয়।
আমি বেছি গটন নাখাওঁ? গুটি বিলাক খাই ভাল লাগে।
অ', কঠালৰ গুঠিৰ কাৰণে মই কঠালটো আনিছিলো।
কেইটা গছ? গছ কেইটা আছে?
অ', ক'ত মাকৰ ঘৰত নাই তে?
মাকৰ ঘৰত।
মাকৰ ঘৰত দুটা না তিনটা গছ আছে। এটাত ডাঙৰ, ডাঙৰ হৈছে চাইড চাৰিটা না পাঁচটা হৈছিলে, মই আনিলো, বাইট উ'ম, মোৰ ভাইটি এটা। লৈ গৈছিলে কঁঠাল মই এটা আনিছিলোঁ আকৌ মাহী মাক বিক্ৰী কৰি দিলে দুটা।
সৰু, সৰু যে, যে কেইটাই এই কেইটা কি? দাদাৰৰ ওচৰত আছে নেকি গছকেইতা?
যিকেইটা সৰু, সৰু কঠাল দাদাৰোৰ ফালে আছে। ডাঙৰ কেইটা যিটো। মাহীমাকৰ ওচৰত আছে।
অ', অ'।
মই গৈছিলো, সিহঁতৰ ইমান হেৰি কৰা নাই। পিছত কঠাল লৈ আহি গৈছো। আকৌ যোৱাৰ বাৰতো আছে কঠাল মানে লাষ্টত লাগে।
অ', যোৱাবাৰটো ভাল লাগে খাই।
অ', পটলটো ভাল লাগি খাই।
মোৰ ঘৰত তোত আছে।
অ', আছে আমাৰ ঘৰৰ কেইটা লাষ্টত লাগিব, খাই কেনে ভালেই লাগে। তথাপি মই পকাকেইটা ভাল নাপাওঁ। পাওঁ। কেঁচা কঠাল হ'লে ভাল লাগে খাই কিনে।
আজি ঘৰত মাষ্টৰ আহিব। আমাৰ গছেয়ে নাই।
আহিব, মই আৰু অকণমান আগত বোলে স্কুলৰ পৰা আহি গৈছিলে, ভাবিছিলে আহিব বুলি পিছত কয়? ক নিজে ঐ যাম মাতা নাই লাজ লাগে বুলি কৈছে ক ন অহা নাই ক। পিছত আনি এ দি মোৰ হাজবেণ্ডে মাতিছে যে। কৈ আছে যে। তেনেদ'লে ৰাতি আহি যাব ক' ঠিক আছে মই চাওঁ সদায় আহি কেনে কিবা কিবি দেখাই দিব।
ভণ্টি এজনী নমাহ পৰিলে নেকি
নাই নাই সি আঠ মাহ গৈছে। মামত পৰিব সোমোৱা নাই নেকি এতিয়াও সোধা নাই সুধিব লাগিব
অ অ
তাৰো গাটো বলে ভাল নাথাকোল থাকে।
অ' এই সুধি মোৰ ঘৰতে আহিবলৈ আমি মই মানা কৰিছোঁ যে আহিব নালাগে আহিলে আকৌ গাটো বেয়া হব আকৌ ধৰিব লাগিব
কি কৈ আছ যে আহিব বুলি।
না আহিব নালাগে আহিলে আকৌ বিয়া হ'ব এই এ মোৰ। ইয়াত আহি ফুৰিবলৈ গলে আকৌ বিয়া লাগিব নহয়। ডাক্তৰৰ ওচৰলৈ যাব লাগিব আকৌ কব পেটত দুখ পাও।
সেইটোতো ন মাহত পৰি গ'লেছে সাহ বজান থাকিব লাগে।
অহ আজিকালি ইমান গৰম
অ' আৰু গৰমো বেছি দিলে
উ, উম
সেইকেইটা বাইটে ফোন মাৰে।
উম মাৰে মাৰে
ইিহঁতৰ খবৰ ভালেই
ভালেই আছে খালিদহজনী যা সেইজনী বোলে ফুৰিবলৈ গৈছিল। এ চলা পথাৰ
ই কি খালি গোটেই দিনতো ঘুৰি থাকে ভালেই লাগে তাৰ ত ফুৰি।
গাটো অলপ ভাল হ'লেই সি দৌৰিব লাগে
ত ততে যাই থাকে।
আহ য'তে ত'তে যাব লাগে তাক লৰাটোটো ইমান বদমাছ কব নালাগে।
উ মোৰো মবাইল বিয়া কৰি দিলে নহয়
অ' তাৰ মাক কিয়ও দিয়া নাই কিবা এটা দিব লাগিছিল নহয় যে এইটো লৈ যা তই ঠিক। কৰিলো বি
সি কৈছিলে দিব বুলি।
সেতিয়া সিহঁতো দুখীয়া মানুহ নহয়
সিহঁততো পইচাই আছে পইচা সি তাই ল'ৰাটোৰ দেউতাকতো দেখিছে সি। ক'ব লাগিছিলে যে।
অ পাঁচশ টকা এটা লৈ যা যে তই মিলাইছ তাই ঠিক কৰি লৈবি যায়
সেইটো চব উম কিপন বেছি থাকে ধনী মানুহকেইটা কিপন বেছি থাকে।
একো নাযায় লগত মৰিলে একো নাযায়।
সেইটোৱেতো বেছি পইচা বনালে খাব নোৱাৰিব নহয়।
উম অশান্তি লাগিয়ে থাকিব। এইটোৰ পাছত এইটো লাগি থাকিব অশান্তি
আৰু কেইটা আছে পৰীক্ষা
দুটা
ছোৱালী দুই তাৰিখে পৰা লাগিব
আকৌ কেই তাৰিখে ছেচ হ'ব
কেই তাৰিখত শেষ হয় সাতদিন চলিব
সাতটা পৰীক্ষা।
উম
ঠিকে আছে
দুই তাৰিখে শেষ হলে তাৰ পাছত মাজত বন্ধ আছে
গৰম বন্ধ দিব।
অহ তোমাক কেই তাৰিখে দিব
সেইটোৱেতো গৰম বন্ধত ছোৱালীক পঠাই দিবা আহিব থাকি যাবলৈ
ছোৱালী কৈ আছে আমি মাহীঘৰত গুচি যাম থাকিম। মহী ঘৰত গুচি যাম উম। দি দিম বহী চহি লৈ দি দিম হেৰি কৰিবা তুমি টিউচনত দি দিবা
এক মাহৰ কাৰণে
একমাহ নালাগে পোন্ধৰো বিশ দিন হয় যিমান হয় কিবা এটা দি দিম তাক খৰচো ই পঢ়াই থাকিব একসপ্তাহ কৰিলে একসপ্তাহ ছোৱালী বেচি থাকিব নোৱাৰিব নহয় মাদৰাচা আছে
মাদ্ৰাচাটো আমাৰ ঘৰতে পঢ়াই।
পঢ়ায় অ ত লাগিলে যদি একমাহৰ কাৰণে দি দিম লাগিলে
মাদ্ৰাচা পঢ়িব পাৰিব
অহ। নহ'লে একমাহৰ কাৰণে আৰু বদমাছ বেছি হৈ যাব।
সেইটোৱেতো
অ', চাবা টাইমটো চাবা
অ চাই আছো ঠিক আছে
উম ঠিক আছে।